হেল্ল'! এনেই আছোঁ। তুমি?
হয়। ময়ো এনেই আছো ৰবা অলপ কাম চাম কৰিবও আছে, কৰি আছোঁ লাহে লাহে।
হয় নেকি? অ'! দিনৰ ভাত চাত খালা নে?
হয় বনাই আছোঁ এতিয়া। মানে, দালিটো বহাই দিছোঁ। ভাত, দালি ভাত। আৰু আলু পিটিকা বনাম আৰু এনে চাটনি কিবা বনাম আৰু। বিলাহী চাটনি পুৰি কেনে হয়, তুমি বনালা ভাত? হয়!
মই, অ'! মই তেনেকুৱা ভাত চাতটো বনোৱা নাই বাৰু। দিনত দিনে বাহিৰতে খাওঁ বনাবলৈ এলাহ লাগে গৰমত।
অঁ হয় এইটো ঠিক হল বহুত গৰম হয় যিহেতটো বহুত। ভাল লাগে। এয়াতে বতৰ অলপ ভালে কৰিছে? যে অলপ বৰষুণ দি আছে কালি পোৰ পুৰহি পুৰা লাহে লাহেকে।
উম বৰষুণ দিলে আৰু দিগদাৰ যি বানপানী হয় গমে।
হয় হয় ঠিকে ক'লা তুমি বানপানীৰ কথাটোতো ঠিকে ক'লা আজিকালি বৰ মানে অলপ বৰষুণ দিলে মানে পুৰা বানপানী হৈ যায় বানপানী হয় কাৰণে বহুতৰ ঘৰৰ মানে বহুত প্ৰব্লেম হয় ন। যে মানে যি যিবিলাক? ৰ ব মানে বাঁহৰ গ বাঁহৰ দি। ঘৰ বনাই থৈছে বেৰা চেৰা দি ঘৰ বনাইছে সিহঁতৰ ঘৰ বহুত বেয়া। আৰু সহতৰ ৰু কণো নহয় মই যে। মানে যোন জোগা মানে প মানে সমান জাগা আছে ন যিহেতু মানে পানী। টো আহি কিনে ডাইৰেক্ট ঘৰত সোমাই যায় আজিকালি বহুতো মানে বহুত। ঘৰে ঘৰে এনেকৈ মানে বান পানী হৈ কিনে ঘৰত আমাৰ নিজৰ মানে এটা অঁ মানে বায়ে হয় মানে সিহঁতৰ ঘৰতো মানে পুৰা পানী পানী দি হৈ যায় সেইটো কাৰি সিহঁতে একো বস্তু থ'ব নোৱাৰো মানে জাগা খিনি ভাল কিন্তু যিহেতু বানপানী আহিলে বৰষুণ দিলে মানে দিলে মানে চব জেগাতে পানী পানী হৈ যায়। আজি বহুত বেয়া আহছে মানে যেনেকুৱাকৈ পঢ়ানে যোনেকেইটা আমি যেনে স্কুল যাওঁ আমাৰ নিজৰ কলেজতে মানে কলেজৰ সন্মুখতে মানে বহুত পানী পানী হৈ যায় মানে এটা গাড়ীও যাব নোৱাৰে তাতে। আৰু এতিয়া আমাৰ মোৰ এটা দাদা মানে গাড়ীয়ে বাইকে দি গৈ আছিল ৰাতি সময়ত পুৰা গাড়ীতটো আকে যোৱাতে মানে চব মানুহ মিলি কেনে মানে গাড়ীটো ওলাইছে সটো কৰিছে মানে অলপ ওচৰতে মানে বহুত জেগা জেগা মানে পানী পানী হৈ যায় হয়। তুমি কি কোৱা হয় কি নহয় মানে তোমাৰ চাইডে হয়নে নে এনেকুৱা পানী
এ আমাৰ পানী বান বানপানীৰ বিৰাট সমস্যা হৈ আছে এতিয়া য যিহেতু বানপানী হৈ আছে নকবা বৰষুণৰ বতৰত অলপ ক্ৰিম বৰষুণতে বানপানীৰ সমস্যাৰ ডাঙৰ বানপানী হৈ যায়।
হয় হয় ঠিকে কৈছা তুমি।
এতি যোৱা বছৰো মই বানপানীত ফচিছিলো মোৰ বাইকো বেয়া হৈ গৈছিলে বানপানীৰ কাৰণে।
হয় হয় বাইক বোৰ এ গাড়ী চাৰী বোৰ বৰ বেয়া হৈ যায় হয় ঠিক আছে। সকলোতে মোৰ মা মানে বা ডিউটিৰ পৰা অহা সময়ত মানে অঁ যেনেকুৱা আহি আছিল আহি। থাকাতে মানে গা গাতবোৰ থাকে ন। এইটো গা ততে মানে মানে। মানে ভৰিটো অলপ। মানে সোমাই আহিছিল সোমাই যাওঁতে মানে ম চাইড থৈ কেনে আহিছিল মানে বহুতো। পানী পানী থকা সময়নো গম নাপায় ন কোন চাইডেদি মানে কোনটো গাদ্ধা আছে ক'ত কি আছে সেইতাক গম নাপায় তাৰ সতে মানে। আহ কোমাইতি পাৰি সোমাই ঘৰ আমিও মানে স্কুল গৈছিলো ন। স্কুলৰ সময়ত মানে এনেকুৱা হৈছিল। উ মানে এ হয় অ স্কুলৰ টাইমতো মানে। আমি অহা সময়ত মানে। যে যে আহক মই আহ পানী পানী। পুৰা কঁকালৰ লগি মানে হোৱাইট ড্ৰেছ থাকে হোৱাইট ড্ৰেছত মানে পু পানী পানী লাগি যায় পুৰা দাগ হৈছে যে মানে বগা মানে ৰঙা ৰঙা সেইটো বা মাটিৰ দাগ হৈ যায় তেনেকে বহুত প্ৰব্লেম হয় বানপানীৰ দ্বাৰা আগবা খুন্দিলে আজিকালিত অলপ বৰষুণ দিলেও মানে বহুত পানী পানী হৈ যায় ন, বহুত সমস্যা হৈছে মানে হয় ঠিকে ক'লা।
পাবলৈ তুমি কি কৰিব লাগিব, তুমি ক'ব পাৰিবা নেকি আমি যিহেতু বানপানীৰ সমস্যাত যিহেতু যুঁজি আছো।
হয় হয় বানপানী বা বানপানীৰ কাৰণে আমাৰ মানে আশে পাশে নালাবোৰ মানে চ মানে চাফা চাফ চিকুণ কৰি থব লাগিব যিহেতু মানে পানী আহিলে অলপ তাতে পানীতো যায় ন আৰু জাবৰ জোথৰ যি যি জমা কৰি থৈ দিয়ে তে এইটোতো প্ৰব্লেম হৈ যাব ন যেনেকুৱা কি এতিয়া জাব ৰ জমা আছে, এতিয়া পানীতো তাতে থাকিব নোৱাৰে পানীতোতো পুৰা সেইটো পানীও উঠি যাব ন, পানীটো তাৰে থাকি থাকিব নোৱাৰে সেইটো কাৰণে জাবৰ জো টোৰ এইবোৰ থাকে যিয়ে এ ই নালাত পেলাব নালাগে নালাত পেলালে কি হয়, নালাটো বন্ধ হৈ যায় তে বন্ধ হোৱাৰ কাৰণে যেতিয়া পানী যেতিয়া আহে পানী আহা সম পানী নালাতো পানীত থাকিব নোৱাৰিব ন। তে সেইটো কাৰণে মানে জাবৰ জোথৰ য'ত পত পেলাব নালাগে, জাবৰ লগালে জ্বলাই দিব লাগে যেনে প্লাষ্টিক বোৰ থাকে আমিও এনে প্লাষ্টিক বোৰ মানে জ্বলাই দিওঁ, জ্বলাই দিও যেনেকে ভাত চাত চবজিটো হয় না তে ডাষ্টবিন আহে ডাষ্টবিনত দিব লাগে, মানে এনেকোৱা নহয় যে নালা চালা নিজৰ আশে পাশে মানে নালাবোৰ থাকে সৰু সৰু নালা হলেও সৰু সৰু নালা বোৰ যায়গে নে পানীটো ডাঙৰ নালাতেই মিক্স হয় ন, ডাঙৰ নাল আমি সেইটো ষ্টক যদি হৈ যায় মানে বন্ধ যেতিয়া হৈ যায়, হৈ যোৱাৰ পাছত পানী অহা পৰণো হৈ যায়, ন আমাৰ নালাটো চাফা কৰি থাকে, চাফা কৰিলেও কি হয়, চাফা কৰি কেনে জাবৰটো মানে চাইডতে থৈ দিয়ে, তেটো জাবৰটো লৈ যাব লাগিব ন মানে জি এম চি হ কে লৈ যাব লাগে লৈ গেলেহে তেতিয়া আমাৰ নালাটো ক্লিয়াৰ হ'ব, তে ক্লিয়াৰ হ'লে আমাৰ বৰষুণ বৰু জোত যেতিয়া আহিব- তেতিয়া এইটো পানীতোতো গুচি যাব ন, পানীও বাহে বাহে লৈ যাব, ত পানীতো মানে থাকি নাথাকিব ন মানে পানীৰ পৰা বানপানী দৰেই হৈ নাথাকিব, ত আজিকালি মানুহবোৰ কি কৰে প্লাষ্টিক বোৰ এনেকুৱাত পেলাই সেইটো কৰে মানে অলপ বটল চটল পানী খাই ডাইৰেক্ট বটল পেলাই দিয়ে আহ মান এনেকা হ'ব নালাগে মোৰ মতে, মানে নিজৰ চাইটো অলপ চাফ চিকুণকে থব লাগে।
তুমি ঠিকেই কলা বানপানীৰ সমস্যা বহুত বাঢ়ি আছে বৰ্তমান, আহ তেনেহলে আমাৰ বানপানীৰ হ্ৰাস পাবলৈ তোমাৰ কলা যেনেকুৱা জাবৰ জোথৰ আমি য'তে ত'তে পেলাব নালাগে। যিহেতু এইটো সমস্যা পৰা আমি আজি কেইবছৰ ধৰি যুঁজি আছো, আগতে তেনেকুৱা বানপানী হোৱা নাছিলে, কিয় কি আমাৰ ইয়াতে মাজেৰে গুৱাহাটীৰ মাজেৰে বৰলী নদীখন বৈ গৈ আছিলে, বৰলো নদী বৈ যোৱাৰ কাৰণে এতিয়া ভৰলি নদীখনে নাই আমাৰ গুৱাহাটীত ডাঙৰকে যোনটো বৰলো নদী আছিলে সেইখন নদীখন মানুহে আজৰি আজৰি এইটো নোহোৱাও কৰি দিলে।
হয় হয়, মোৰ মানুহবোৰ মানে বহুত কিবা কিবি সেইটো হৈ আছে আৰু।
জানাই ট্ৰেইনত যেনেকুৱা প্লাষ্টিক, জাবৰ সেইবোৰ পেলায়। সেইবোৰ পেলালে, আমাৰ ড্ৰেইনখন জল্দিকে জাম লাগি আৰু যিহেতু নালা আমাৰ যিহে যিহেতু, নালা য'ত নাছিলে, নালাযোৰ মানুহে মানে চেপি চেপি নালাটো সৰু কৰি পেলালে।
হয়, হয়। বহুতে মানে, য'ততো নদী থাকে ন' এই নদীৰ ওপৰতো মানে, বহুত ফ্লেট বোৰ বনাই আছে, ঘৰ বনাই আছে মানে।
তাতে য'ত আগতে পানী জমা হোৱা বিল আছিলে।
হয়, হয়, হয়! বিলটোৱে ঢাকি দিয়ে মানে, সিহঁতে কাৰণে মানে, পানীবোৰ আহি যায়।
পানীটো ক'ত যাব বা বিলটো যিহেতু ঢাকি দিয়ে মানে। নহয়। তাৰ কাৰণ, পানী পানীৰ সমস্যাটো হ'বই বিলটো থাকিলে। সেইটোৱে মানুহৰ সম সমস্যা মানুহৰ সমস্যাটো উম, নিজে মানুহে বঢ়ায় সমস্যাটো।
হয়, হয়। নি নিজে গতি লয়। হয়! ঠিকে ক'লা তুমি মানে, নিজৰ সমস্যাটো নিজে ওপৰত টাইটো লয়। এতিয়া নিজে, যদি চাফ চিকুণ কৰি থব যেনেকা এতিয়া মানে, এটা নদী হ'ল তেনে নদীতটো এতিয়া ব্লক কিয় কৰিব লাগিব? নদীৰ ওপৰত যদি তুমি নদী আৰু চাফ চিকুণ কৰি থ'বা তে বেলেগ জেগাত বৰষুণৰ পানীটো নদীতে যাব ন'। পানী দি লগালে পা কেতিয়া এনেকুৱা হয় ন'। শুকান চিজন মানে যি এতিয়া শুকাই যায় নদীবোৰ। তে শুকাই গেলে তাত মাটিবোৰ অলপ চাইড, চাইড কৰি থৈ দিব লাগে। মানে, কাটি, কাটি প্লেন কৰি দিব লাগে। সেইটো নহয় যে মানে, নদী খাই গৈছিল তাতে জাবৰ জোঠৰ পেলাই দিম, সেইটো কৰিম। বেয়া কৰিব নালাগে মোৰ মতে।
অ'! তুমি ঠিকেই ক'লা যিহেতু আমি, অ'! নিজৰ ঘৰ-বাৰী যে যেনেকুৱা চাফ চিকুণকে ৰাখো তেনেকুৱা আমাৰ ঘৰৰ কাষৰ নালা বোৰ
হয়, হয়, হয়। ঘ ঘৰৰ আৰু নালাবোৰ চাফা কৰিলে কি হয় নিজৰ বেমাৰো নহ'ব। মানে, যেনেকুৱা এতিয়া নালাবোৰৰ মানে গো গোন্ধ বোৰ শুঙিলে সেইটো গ'লে নিজৰ গাটোতে বেমাৰ হয়। সেইটো প্ৰব্লেম হ'ব না। এইগিলা মানে, সেইটো কাৰণে ভাল নহয়।
অ'! নিজৰ নালাবোৰ চাফ -চিকুণ কৰি থ'লে, তোমাৰ সেইটোহে আৰু নিজৰ কাৰণে ভাল আৰু নিজৰ ঘৰৰ যেনেকা আমি আশে পাশে যেনেকা চাফ চিকুণ কৰি থওঁ। তেনেকুৱা আমাৰ আশে পাশে চাফ চি তেনেকে থ'ব লাগে আৰু যিহেতু টো মানুহক যদি উম জাবৰ বাষা ড্ৰেইনত ফেলোৱা দেখা পালে আমি নিজে সেহঁতক ক'ব লাগিব যে যিহেতু তোমালোকে এইবোৰ কাম নকৰা তাৰ কাৰণে আমি আগ্ৰহ হ'ব লাগিব যিহেতু আগৰ নিচিনা বৰষুণ নাইও বৰ্তমানতো আগৰ নিচিনা বৰষুণ দিয়াও নাই। সেই ইমান সৰু বৰষুণে ক্ৰিটিন কৃত্ৰিম বৰষুণতে তোমাৰ বানপানী হৈ যায় যিহেতু আগৰ নিচিনা ডাঙৰ ডাঙৰ বৰষুণ দিলেতো আমাৰ গুৱাহাটী আধা ডুবি যায়।
হয় হয় কি হ'ল আজিকালিতো বহুত সমস্যা হৈচি পানীৰ কাৰণে বহুতে মানে প্ৰব্লেম হৈছ যেনেকুৱা এতিয়া নদীবোৰ শুখাই সেইটো হয়।
এতিয়া বৰষুণ বৰষুণ যেতিয়া নিদিয়ে খৰালি কালত চবৰ কোঁৱাৰ পানী শুকাই যায় কিহৰ কাৰণে চবে বৰিং কৰি লৈছে পানীৰ কাৰণে সমস্যা সেইটো সেইটোয়ে আৰু ক'ব গলে একে সমস্যাটো মানুহে নিজেও সমস্যা নিজে বাঢ়াই আছে তাৰ বিষয়ে কোৱা অলপ।
হয় ঠিকে ক'লা তুমি মানুহবোৰ মানে সমস্যাবোৰ নিজে তুলি লৈছে আৰু ন তে এতিয়া আমাৰ এনেকুৱা হ'ব লাগে যিহেতু মানে নালা নিজৰ আশে পাশে চাফা কৰিব লাগে। আ যোন কেইটা মই এতিয়া মানে যেনেকা প্লাষ্টিং বোৰ প্লাস্তিংবোৰ আগতীয়াকে জ্বলাই ল'ব লাগে জ্বলাই অকমান হৈ যাব ন। অকণমান হৈ যায় ডাষ্টবিনত পেলাই দিব লাগে যেনেকুৱা এতিয়া বেছি হৈ থাকে যেনেক প্লাস্তিং থাকক বটল থাকক চিপছৰ পেকেট মানে বহুত ধৰণৰ পেকেট বোৰ মানে প্লাছতিংবোৰ থাকে ন সেইটো মানে এনে ডাইৰেক্ট দিলে কি হয় যে মানে এইটো ফুলি উঠি যায় ফুলি উঠি যায় না নদী গেলি এতিয়া নদীৰ পানীটো ফুলি উঠিব।
নদীৰ নদীত গলে মাছ-মাছ নদীত যোৱাৰ কাৰণে মাছ মাছ-মাছ বোৰো বিপদত পৰি আছে
হয় মাছ বোৰ বিপদ পৰি আছে। যেনেকুৱা এতিয়া কিয় পূজা হল কিয় পূজা টাইম আমি নদীত মানে গা ধুবলৈ যায় বহুতে মানে এ এইটো যেতিয়া গা ধুবলৈ যায় এইটো মানে লেতেৰা বোৰ থাকে এই মানে এইটো লেতেৰাটো ভাল নাই ন কিছুমানে ত লেতেৰা কাপোৰ চাপোৰ কিবা কিবি প্লাছটিং বস্তু মানে এইগিলা চব বহুত বেয়া হয়। মোৰ মতে মানে নদীবোৰ যেনেকা পানী যোৱা জোগা খিনি মানে চাফা কৰি থব লাগে নিজে যে আৰু চাফা কৰিবও লাগে আৰু বাহিৰৰ মানুহবোৰক ক'ব লাগে যে তুমি যদি নোৱাৰা যে আমিও নোৱাৰো এ জি এম চি মানুহতো আহিয়ে থাকে হেই ন হেইতো ক'লেই হ'ল মান অলপ পইচা হেতু দি কেনি যদি তুমি চাফা কৰি দিয়া সেইটো কৰি দিয়া তুমি যদি নকৰা আমি যদি নকৰো
এটা কথা কও জি এম চি মানুহ শুনা এটা কথা কও জি এম চি মানুহে মই দেখি িছো গুৱাহাটীত যিমানো জি এম চি মানুহ আছে সিহঁতে ইমান ধুনীয়াকে ৰাতিপুৱা তিনটাৰ পৰা ঝাাৰু মাৰিকে ইমান চাফা কৰি যায় আৰু তুমি গধূলি সময়ত যাইকে গুৱাহাটীতো চাবা তেনেকুৱা
হয় হয় হয় মানুহবোৰে মানে জাবৰ জোথৰ মানে ডাইৰেক্ট পেলাই কিনে গুচি যায় আৰু মানে য'তে ত'তে পেলাব নালাগে তুমি ঠিকে ক'লা জাবৰবোৰৰ মানে য'তে ত'তে তৰে
মই এইটো এইটো জি এম চি জি এম চিৰ মানুহক মই দুষ দিব নোৱাৰো যিহেতু মই দেখিলো সিঁহতৰ কাম মই অ মোৰ মানে কলেজৰ পৰা ইনটেনচিপ কি গৈছিলে ছয় মাহত তুমি এইটো চাফ চিকুন গ্ৰীণ গুৱাহাটী গ্ৰীণ অ গ্ৰীণ এ সেইটো বুলি আৰু সেইটো এ তোমাৰ এটো আমাৰ যিটো আছিলে আমি জি এম চিৰ মানুহ চাফ চফাই কেনেকুৱা হয় সেইটো আমি ৰাতিপুৱা ছয়তো উঠি চাইছিলো তেতিয়াহে গম পাইছিলো গুৱাহাটী আমাৰ কিমান ৰাতিপুৱা সময়ত কিমান চাফ চিকুণ থাকে বুলি দিয়া ঠিক আছে আজিৰ কাৰণে এইখিনি পিছত কথা পাতিম আঁহ অঁ